কি কৰি আছা?
এয়া তোমাৰ এনেই ফেনৰ তলতে বহি আছিলোঁ, তুমি?
এয়া মই এনেই অকমান বাৰ চোতালতে বহি আছোঁ।
অ', অ', অ', বাকী খবৰ ভালেই অ', তোমাৰ কেনেকুৱা?
এয়া ভাল দে ভাল দে ভালেই বাকী আবেলি আহাৰ গ্ৰহণ কৰিলা?
আবেলি খানাটো খালোঁ বাৰু দেই।
উম খালোঁ খালোঁ অ', বাকী খেতি-বাতি লাগিছেনে নাই?
খেতি-বাতি লাগিছে লাগিছে বাৰু দেই, তোমালোকৰ লাগিছে নাই?
উম লাগি আছে, উ উম বাকী এতিয়া ফালে তোমালোকৰ অ কলেজৰ গৰম বন্ধ দিলে নাই চামাৰ ভেকেচনৰ?
আমাৰ গৰম বন্ধ দিছে দিছে, আমাৰ কালি দিলে গৰম বন্ধ।
উম উম উম উম তাকে এতিয়া আমাৰো দিলে অ', অ'। তাকে এতিয়া উম গৰম বন্ধৰ কিবা প্লেন আছেনে নাই?
এতিয়ালৈকে নাই বনোৱা বাৰু। তুমি কিবা বনাইছা নেকি প্লেন?
তেনেকে নাই এতিয়া গৰম বন্ধ থ আৰু এতিয়া কলেজৰ ফাইনেল ইয়েৰত আছো এতিয়া
অ', অ', অ'।
এতিয়া আহ আমাৰ তোমালোকৰ ফালে এতিয়া তোমালোকৰ অঞ্চলৰ এতিয়া যিটো ডেভলপমেণ্ট সেইটো কেনেকুৱা চলিছে? ঠিক আছে।
আমাৰ এইফালে তোমাৰ ডেভলপমেণ্টটো তোমাৰ চলি আছে বাৰু দেই। এতিয়া মানে কি হৈছে আমাৰ এইফালে নতুন গাড়ী এতিয়া ৰাস্তা-চাস্তা বনাইছে। তোমাৰ আগতে মানে কি হৈছিলে আমাৰ ৰাস্তাটো বহুত বেয়া আছিলে।
অহ অ'
খাল-বাম আছিলে গোটেই গম পাইছা নাই? তাৰপিছত তোমাৰ গোটেই একদম শিল-চিল পৰি একেবাৰে অৱস্থা নাছিলে মানে ডাঙৰ-ডাঙৰ গাঁত আছিলে। তোমাৰ সেইটো কাৰণে মানে যাতায়াত যাতায়তৰ কাৰণে বহুত অসুবিধা হৈ আছিলে। কিন্তু তোমাৰ এতিয়া মানে এই দুদিন মানত তোমাৰ চৰকাৰে চৰকাৰখন মানে সজাগ হৈছে অলপ। আৰু কি হৈছে আমাৰ এতিয়া তোমাৰ ৰাস্তা বিলাক যিখিনি ৰাস্তা ৰাস্তা বেয়া হৈ আছে যিবিলাক ৰাস্তাত তোমাৰ গাড়ী মটৰ চলিবলৈ অসুবিধা হয় সেইবিলাক ৰাস্তা মানে মেৰামতি কৰি আছে এতিয়া।
হয়।
আমাৰ এইফালে আমাৰ গাঁৱৰ ৰাস্তাবিলাকো বনালে নতুনকে। পকাৰে তাৰপিছত তোমাৰ সেই আমাৰ গাঁৱৰ লগতে সেই তোমাৰ ফালে যিমান আছে মানে বহুত ৰাস্তা
হয় হয় এতিয়া চৰকাৰখন নতুন চৰকাৰখনে আকৌ আহ কিছুমান কাম কৰিব কৰিছে বাৰু। অ', এতিয়া তুমি আহ উম এতিয়া তুমি কি ভাৱা? যে দুহেজাৰ তোমাৰ ত্ৰিশ বা দুহেজাৰ চল্লিশ চন মানে আমাৰ আহ যিখন আমাৰ দেশ সেই দেশখন কেনেকুৱা হ'ব পাৰে, কিমান দেশ হ'ব পাৰে, কিমান উন্নত হৈ যাব পাৰে বা যিখিনি আমি এ কল্পনা কৰিছোঁ বাহিৰ দেশৰ লগত সেইখিনি আহ সমান ওচৰত ধৰিব পাৰেগে নে?
অ', তুমি এতিয়া আচলতে এইটো সাংঘাতিক প্ৰশ্ন এটা সুধি দিলা গম পাইছা নাই? দুহেজাৰ পঁইত্ৰিছ চনত তোমাৰ আমাৰ দেশখন এতিয়া কেনেকুৱা হ'ব? সেইটো, সেইটো মই এতিয়া তোমাক ডাইৰেক্ট কে কৈ দিব নু ঠিকভাৱে ক'ব নোৱাৰো। গম পাইছা নে নাই? কিন্তু মই অনুুমানিক হিচাপে তোমাৰ সেইটো কথাটো ক'ব পাৰিম বাৰু। অ, এতিয়া তোমাক যদি মই অনুমানিক হিচাপে যদি কওঁ, তেনেহ'লে হয়তো তোমাৰ দুহেজাৰ পয়ত্ৰিছ চনত কি হ'ব গম পাইছানে? আমাৰ দেশখন এতিয়া বৰ্ত মানতকৈ বহুত উন্নত মানৰ হৈ যাব, গম পাইছা? দেশখন উন্নত হৈ যাব তেতিয়ালৈ। হয়, এতিয়া তোমাৰ আমাৰ দেশখন এতিয়া উন্নয়নশীল দেশ হৈ আছে, গম পাইছা? কিন্তু, হয় টো দুহেজাৰ পয়ত্ৰিছ চনলে আমাৰ দেশখন হয়তো উন্নত! এখন উন্নত দেশো হ'বগে পাৰে গম পাইছা নে নাই? এতিয়া, অ'। এতিয়া ধৰি লোৱা তোমাৰ, আমাৰ এতিয়া এ আইত, এ আইটো বহুত মানে প্ৰচলিত হেৰি হৈ আছে। তে গম পাইছা নে নাই? অ' এ আইটো এতিয়া মানে! মানে ট্ৰেণ্ডিনংত চলি আছে, গম পাইছা নে? এয়া তোমাৰ কি হ'ব, দুহেজাৰ পয়ত্ৰিছ চনলৈ কি হ'ব তোমাৰ, এ আইটো আৰু শক্তিশালী অধিক শক্তিশালী হৈ যাব। এতিয়া বৰ্তমানতকৈ, গম পাইছা নে নাই? এ আইতো তোমাৰ উন্নত হৈ যাব। এই যেতিয়া তোমাৰ এ-এ আই উন্নত হ'ব তেতিয়া কি হ'ব তোমাৰ, বিভিন্ন ধৰণৰ এ আই ৰ'বট আহি যাব। গম পাইছা নে নাই? অ' স সকলো অ' সকলো স্থানতে আমি এ আই ৰ'বটক দেখা পাম। আৰু তুমি এতিয়া যদি আমাৰ সেই তোমাৰ বিদ্যালয় বিলাকলৈ মন কৰা এতিয়া বিদ্যালয়ত তোমাৰ কি হৈছে তোমাৰ, শিক্ষকসকলে তোমাৰ ক্লাছ কৰি আছে, হয় নে নহয়? শিক্ষকসকলে শিকাই আছে, কিন্তু দুহেজাৰ পয়ত্ৰিছ চনলৈ হয়তো শি ক্ষকসকল স্কুলত নাথাকিবও পাৰে। আমি শিক্ষকসকলক মানে বিদ্যালয়ত নেদেখিবও পাৰোঁ। কাৰণ কি হ'ব আমাৰ দেশ ইমানে তোমাৰ দ্ৰুতগতিত উন্নত উন্নতিৰ দিশে গৈ আছে, হয়তো দুহেজাৰ পয়ত্ৰিছ চনত কি হ'ব, এই শিক্ষকসকলৰ চাকৰিটো তোমাৰ এ আই ৰ'বট স মূহে লৈ ল'ব পাৰে, গম পাইছা নাই? অ' গতিকে কি হ'ব আমি তেতিয়া সেই সময়ত তোমাৰ এ আই ৰ'বট সমূহে ক্লাছ কৰা দেখিম। এ আই ৰ'বটসমূহে তোমাৰ অ'! বিভিন্ন ধৰণে তোমাৰ ভালকৈ বুজাই দিব, প্ৰেক্টিকেলি বস্তুবিলাক দেখাব। গতিকে সেই সিটো হিচাপত আমাৰ দেশখন বহুত উন আগুৱাই যাব, গম পাইছা নে নাই? শিক্ষাৰ দিশতো আগুৱাই যাব। আৰু এতিয়া তোমাৰ যিসমূহ ওলাই আছে, ভি আই আৰ, গম পাইছা নাই? মানে তোমাৰ সেইখন এখন ভাৰ্চুৱেল ৱৰ্ল্ড হয়, গম পাইছা নাই? তাত কি হয় তুমি যিকোনো এটা ঘটনা বা পৰিঘটনা তুমি নিজৰ সন্মুখত দেখি থকা নিচিনা লাগে, মানে তুমি সেইটো চাব পাৰা। গতিকে কি হ'ব দুহেজাৰ তেতিয়া সেইবিলাক ভি আই আৰ বিলাক আৰু উন্নত হৈ যাব। গম পাইছা নে নাই? তেতিয়া যেতিয়া সেইখিনি উন্নত হ'ব, তেতিয়া কি হ'ব! আমাৰ যিখিনি তোমাৰ ধৰি লোৱা ইতিহাসৰ ঘটনা সমূহ এতিয়া আমি যে ইমান পঢ়ি আছো, এতিয়া ল'ৰা-ছোৱালী বিলাকে কি হয় এতিয়া দিনত সেই ইতিহাসৰ তোমাৰ ঘ ঘটনাবিলাক মনত ৰখাবলৈ বহুত কষ্ট হয় সিহঁতৰ, সিঁহতৰ মনত নৰখে। কিন্তু তাৰ পৰিৱৰ্তে কি হয় কিবা চিনেমা এখন হয়, চিনেমাখন সিঁহতৰ মনত থাকি যায়। যেতিয়া আমি সেই ভি আই আৰৰ যোগেদি আমি সেইবিলাক চাম কথাবিলাক বুজিম। তেতিয়াহ'লে কি হ'ব, তোমাৰ আমি সেই ভি আই আৰৰ যোগেদি আমি সেই ইতিহাসৰ কথাবিলাক মনত ৰাখিবলৈ আমাৰ সহজ হৈ পৰিব আমি সকলোৱে বুজি পাম একেলগত। ছাত্ৰ ছাত্ৰীয়ে বুজি পাব। গতিকে সেইখিনিয়ে আৰু কথাখিনি।
হয় এতিয়া তুমি আহ! মই লগতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে দুহেজাৰ যি আহ তুমি যে কৈছা বহুত শিক্ষা ক্ষেত্ৰত ডেভলপ হ'ব তুমি কি ভাবা যে সিয়েত দুহেজাৰ ত্ৰি পঁয়ত্ৰিশ চল্লিশ চনলে আমাৰ ভাৰতবৰ্ষৰ সকলো দৰিদ্ৰতা খতম হৈ যাব পাৰে নোৱাৰে?
হয় য যদি তুমি সেইটো এটা ভাল প্ৰশ্ন কৰিছা কি যদি আমাৰ দেশখনে যদি তোমাৰ সেই তাৰ ওপৰত তোমাৰ দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ ওপৰত যদি গুৰুত্ব দিয়ে। তেনেহলে কি হব হয়তো দুহেজাৰ পয়ত্ৰিশ চনলৈ কি হব আমাৰ দেশখনত তোমাৰ দৰিদ দন দৰিদ্ৰ মানুহ নাথাকিবও পাৰে। কাৰণ এতিয়া তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ আঁচনি গ্ৰহণ কৰি চৰকাৰে ধৰি লোৱা তোমাৰ অহ তোমাৰ আয় আয়ুস্মান ভাৰত হয় নহয় তোমাৰ এতিয়াত ধৰিলোৱা প্ৰধানমন্ত্ৰী আৱসযোজনা হয় নহয়, এই তেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰি আছে যি মানে দুখীয়া লোকসকলক দৰিদ্ৰ লোকসকলক কি কৰিছে। তোমাৰ খাদ্য বস্তুও তোমাৰ প্ৰদান কৰি আছে হয় নে নহয়। খোৱা বস্তু খিনিও দি আছে, প্লাছ তোমাৰ ঘৰ মানে যিসকলৰ থাকিবলৈ ঘৰ নাই এটা, পকা ঘৰ নাই, ভাল ঘৰ নাই, তেওঁলোকক তোমাৰ এটা এটা ঘৰো প্ৰদান কৰিছে।
ঘৰো প্ৰদান কৰিছে হয় হয়। আৰু নতুন নতুন চৰকাৰি নতুন নতুন চৰকাৰী আঁচনিও গ্ৰহণ কৰিছে।
অহ' নতুন আঁচনিও গ্ৰহণ কৰিছে, আৰু তোমাৰ দুহেজাৰ পয়ত্ৰিশ চনলৈ কি হ'ব তোমাৰ চৰকাৰে চৰকাৰে আৰু বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব। যাৰ ফলত কি হ'ব হয়তো, আমাৰ যিসকল এতিয়া দৰিদ্ৰ দৰিদ্ৰ লোক আছে, সেই দৰিদ্ৰ লোকসকল অহ, নাথাকিব পাৰে, আমাৰ দৰিদ্ৰ লোকসকল সকল আচল এজন সফল ব্যক্তি হ'বগে পাৰে, এনে হয়তো প্ৰতি চনলে আমাৰ দৰিদ্ৰতা, দৰিদ্ৰতাৰ সমস্যাতটো হয়তো নাশ হৈ যাব পাৰে।
হয় হয় কিন্তু এটা কথা কি জানা এতিয়া, বৰ্তমান সময়ত এতিয়া যিখিনি চৰকাৰ আঁচনি দি আছে সেইখিনি মানুহে অপব্যৱহাৰ কৰি থকা দেখা পোৱা গৈছে হয় নে নহয়। হয়, হয়, হয় এতিয়া মানুহে সেইখিনি সত ব্যৱহাৰ কৰিলেহে হয়তো অহা, দহ বছৰ পিছত হয়তো আমাৰ দেশখন সম্পূৰ্ণৰূপে অহ, মানে আমাৰ দেশখন সম্পূৰ্ণৰূপে তেতিয়া তেহে মানে উন্নত হ'ব পাৰিব। গম পাইছ নে, এতিয়া মানুহে বহুতো আঁচনি অপব্যৱহাৰ কৰি আছে। নিজৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰত যিখিনি অহ', অহ' চৰকাৰে। ধন টকা ৰাখি দিছে, সেইখিনি নিজে নিজে কমত ব্যৱহাৰ কৰিছে। হয় তুমি কি ভাবা এতিয়া সেই মানুহখিনিক কেনেদৰে এতিয়া বুজালে সেই মানুহখিনিয়ে উম' সেইখিনি সদ ব্যৱহাৰ কৰিবলৈ শিকিব।
হয়, আ-আচলতে কি গম পাইছ নাই এতিয়া তোমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ আঁচনি এতিয়া তোমাৰ চৰকাৰে মাইকী মানুহ সমূহকো দিছে আৰু লগতে কি কৰি, কি কৰিছে তোমাৰ মতা মানুহ সকলোকো বিভিন্ন ধৰণৰ আঁচনি দিছে হয় নহয়, মানে আমাৰ চৰকাৰে ভাবিছে যে আমি, আমি আমাৰ দেশ দেশখন উন্নত হোৱাৰ লগে লগে আমি আমাৰ যিসমূহ মানুহ আমাৰ দেশৰ জনসাধাৰণ জনসাধাৰণকো উন্নত কৰিবলৈ বিচাৰে। গম পাইছা নাই, এতিয়া তোমাৰ বহুত বহুত এনেকুৱা এনেকুৱা মানুহ আছে, যিসকল কি হৈছে তোমাৰ অহ, আত্মনিৰ্ভৰশীল নহয়। তোমাক গম পাইছা নাই অহ, এ একো কাম মানে ভালকৈ নকৰে কাম চাম নক কৰে তোমাৰ ঘৰত এনেই বহি থাকে, গতিকে সেই লোকসকলক তোমাৰ কিবা কিবি আঁচনি দি নিজৰ ভৰিৰ ওপৰত তোমাৰ থিয় দিবলৈ মানে শিকাইছে গম পাইছেনে নাই তাৰ সুযোগ দিছে, কিন্তু অহ যেতিয়া তোমাৰ সেই সুযোগটো যেতিয়া আমাৰ মানুহখিনিয় গ্ৰহণ নকৰিব, জনসাধাৰণে গ্ৰহণ নকৰিব। তেনেহলে সেইটো তোমাৰ নিজৰ ভৰিত নিজে কোঠা মৰাৰ নিচিনা হ'ব কথাটো।
হয়, হয়, হয়, হয়।
সেইখিনি কথাখিনি চাব লাগে ভালকৈ।
চাব লাগে হয় অহ, হয় আৰু। মানে সেই, সেই সময়ত এতিয়া আমাৰ যিখিনি এতিয়া আমাৰ উন্নত তাৰমানে এতিয়া বৰ্তমান আমাৰ এখন উন্নয়নশীল দেশ হৈ আছে। বৰ্তমান অহ, উন্নয়নশীল দেশত অহ, সকলো ধৰণৰ সমস্যা দেখা দিয়ে থাকে আৰু বৰ্তমান সময়ত বতছে্ জিৰাই। সমস্যা দেখা দিছে সেয়া হৈছে আমাৰ সকলো ধৰণৰ প্ৰদূৰণ বৰ্তমান সময়ত সকলো ধৰণৰ প্ৰদূৰণে আমাৰ সকলো ফালৰ পৰা আৱৰি ধৰি ৰাখিছে। সেয়া তুমি কি ভাবা। আমাৰ যেতিয়া দেশখন সম্পূৰ্ণৰূপে যেতিয়া উন্নত অৱস্থা পাব তেতিয়া সেই সমস্যা সমস্যাসমূহ আমাৰ ওচৰৰ পৰা দূৰ হৈ যাব নে নাযায়।
এতিয়া সেইটো তুমি এটা প্ৰশ্নটো অকণমান কঠিন নে সুধিছা কিন্তু এতিয়া কি হ'ব আমাৰ দেশখন যেতিয়া উন্নত হ তেতিয়া কি হ'ব আমাৰ দিনক দিনে গছ গছনিবোৰ কমি কমি গৈ থাকিব কাৰণ এখন দেশ উন্নত হোৱাৰ লগে লগে তাত তোমাৰ জনসংখ্যাও বৃদ্ধি হয়তটো পাব।
হয়।
আৰু কি হ'ব তোমাৰ সি তাৰ বিভিন্ন ধৰণৰ তোমাৰ অ দেশ খনত তোমাৰ নতুন নতুন তোমাৰ উদ্যোগ স্থাপন হ'ব হয় নহয়। ঘৰ ঘৰ চাবন হব বিল্ডিং স্থাপন হব তেতিয়া কি হ'ব আমাৰ সেই গছ বিলাক আমি কাটিবলগীয়া অৱস্থা হ'ব আৰু খোজ কঢিম তেতিয়া কি হ'ব আমাৰ পৰিৱেশ যি ভাৰসাম্যৰ অৱস্থা সেইটো ৰক্ষা নোহোৱা হ'ব। গম পাইছা গতিকে সেইটো হিচাপত চাবলৈ গলে প্ৰদূষণটো আচলতে কিছু কাৰণত তোমাৰ প্ৰদূষণ বৃদ্ধি পাব কিন্তু এতিয়া আৰু এটা কথা চাব বাৰু আমাৰ প্ৰদূষণৰ ক্ষেত্ৰত কি হৈছে এতিয়া ইলেক্ট্ৰিক ভেহিককল বিলাক আহি গৈছে। ইলেক্ট্ৰিক তোমাৰ যান বাহন আহি গৈছে কিন্তু ইলেক্ট্ৰিক যান বাহনে তোমাৰ পেট্ৰলতকৈ কিন্তু একো তোমাৰ পৰিৱেশত একো ক্ষতি নকৰে। তোমাৰ যদি আমি সেই ইলেক্ট্ৰিক ভেহিক খিনি ব্যৱহাৰ কৰো তেনেহলে আমাৰ পৰিৱেশৰ কিন্তু সমস্যা খিনি তোমাৰ সমাধান হ'ব। আৰু তাৰ লগতে আমি গছ পুলিও ৰোপন কৰিব লাগিব।
হয় হয় কৰিব লাগিব।
হয় হয় তাকে তুমি তুমি কি ভাবা আৰু মানে সেই দুহেজাৰ পঞ্চাশ চনত আৰু কিবা উন্নত হ'বলগীয়া তোমাৰ মনত আছে নেকি কথা।
হয় হয় আমাৰ এতিয়া বৰ্তমান কি নিবনুৱা সমস্যা আছে হৈ আছে। বৰ্তমান সময়ত যিখিনি আমাৰ নিবনুৱা সমস্যা দেখা দি আছে মই মই ভাবিম মই বিচাৰিম যে সেই সকলোখিনি দূৰ হয় মই ভাৱিম সকলো ব্যক্তিয়ে নিজৰ নিজৰ অ মানে যিখিনি নিজৰ নিজৰ দক্ষতা সেইখিনি ওপৰ অৰ্জন কৰি নিজকে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে সমাজৰ মাজত চিনাকি দিব পৰা হওক আহ অহা আহ দহ বছৰ ভিতৰত হয়
গতিকে সেই সেইনো তুমি ভাল কথাই কৈছা ভাল কথাই ভাবিছা গতিকে সেইখিনি আৰু কথা। তোমাৰ আচলতে আমি যদি ভালকৈ আমি উন্নত হওঁ তেনেহলে আমাৰ- দুহেজাৰ পয়ত্ৰিশ চনলৈ আমাৰ দেশখন হয়তো এখন উন্নত দেশ হবগেও পাৰে যদি আমি আমি সকলো যদি কামখিনি কৰো হয় নহয় আৰু আৰু আমি কি আৰু এটা কথা চাব লাগ দুহেজাৰ আমাৰ পয়ত্ৰিশ চনলৈ আমাৰ দেশখন যাতে আমাৰ অ', পৰিষ্কাৰ এখন ভাল স্বচ্ছ জা উন্নত দেশ হওক, স্বচ্ছ ভাৰত হওক, গতিকে আমি তাৰ ওপৰত আমি অকণমান কথাখিনি গুৰুত্ব দিব লাগিব আৰু।
লাগিব, হয় হয়।
খিনি একে তোমাৰ সৈতে আজি বাৰু কথা পাতি ভালেই লাগিলে। তোমাৰ-তোমাৰ কেনেকুৱা লাগিল আজি কথা এই বিষয়টো আলোচনা
হয় হয় আকৌ-আকৌ ফোন মা, তুমিও ফোন মাৰিবা।
অ' অ বাৰু-বাৰু নিশ্চয়। নিশ্চয় মাৰিম আৰু তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।